অ',
কৰিলা ইমান দেৰি।
উম, বাথৰুমত গ'লো আহিলো ফ্ৰেছ হ'লো। এতিয় শুই আছিলা নে তুমি?
অ' ময়ো এনেই আছো আৰু।
অ' তুমি কি কৰিলা?
একো কৰা নাই এনে আছিলো।
অ' ৰাতিৰ সাজ খাজৰ বাবে কি প্ৰস্তুত কৰিলা?
উম, কৰা নাই একো ৰান্ধিব লাগিব! ৰন্ধাই নাই। আছে কিবা কিবি বনোৱা মই চাগে মই-মই অকণ ভাতটো বনাওঁ।
অ' ঠিকে আছে।
পঢ়িবা কেতিয়া?
পঢ়িম, নটাৰ পৰা পঢ়িম বুলি ভাবি আছিলোঁ।
উম।
তুমি?
মই-মই অকমান পঢ়িলোঁ এতিয়া আৰু পঢ়িম।
অ' আমি মানে সকলোৱে আহ! ভাবি আছিলো যে নতুনকৈ খোলা চাইন্স চিটিখন চাবলৈ যাম! তুমি যাবানে?
অ', চাইন্স চিটি? চাইন্স চিটি টো চব চবে কৈ আছে বহুত ভাল বোলে! সকলোৱে কৈ আছে। চাব যাব লগা বস্তু হয় বাৰু সেইটো, চাব পাৰি।
হয়। য যিবিলাকৰ মানে চাইন্সৰ ওপৰত ইমান মানে ইন্টাৰেষ্ট নাই সেইবিলাকো যাই কেনে চাব পাৰে, বহুত ভাল ভাল বস্তু আছে। মই মানে, প্ৰথমে এবাৰ যাই কেনে আহিলো। সেইবাবে ভাবিছো যে সকলোৱে এবাৰ আকৌ যাম চাইন্স চিটি লৈ।
অ' হয় নেকি মই যোৱাই নাই ৰ'বা এতিয়ালৈ, কিবা আছে তাতে চাব লগা বস্তু চাব যাম বুলি বুলি ভাবিছোঁ।
উম, তাতে তিনিটা বিভাগ আছে চাইন্স চিটিত। এ দুটা বিভাগ সম্পূৰ্ণ প্ৰস্তুত হৈ গৈছে। আৰু এটা বিভাগ বৰ্তমান আন্তঃগাঁথনি চলি আছে।
এই মাহৰ, এই মাহৰ শেষলৈ তে আন্তঃগাঁথনিটো চাগে শেষ হব। সেইবাবে এই মাহৰ লাষ্টৰ পিছত গ'লে আমি সকলোৱে গোটেইখিনি চাবলৈ
অ'।
বেছি দূৰো নহয় আমাৰ জুবিন ক্ষেত্ৰৰ পৰ হৈ কেনে পোৱা যায়। গুৱাহাটীৰ পৰা মাত্ৰ সোতৰ কিলোমিটাৰ দূৰ।
অহ '।
জুবিন ক্ষেত্ৰতোতো বনাই আছিল ন? এতিয়ালৈকে হোৱাই নাই চাগে।
বৰ্তমান বন্ধ হৈ আছে। কিন্তু আহ' অম্বুপাচী চলি থকাৰ বাবে কিন্তু এনেতো কাম চলি আছে মই যিমানখিনি চাইছো।
অ, অ, কেতিয়াবা সম্পূৰ্ণ হয় এইখন।
বা আমি সকলোৱে যায় দুয়োটা ঐতিহাসিক বস্তু চাই আহিম।
হ'ব বাৰু সেইটো ইয়াতে ন নোকোৱাটোৱে ভাল
অ'।
উম। তাৰ পিছত আজি দিনটো কি কৰিলা?
আজিৰ দিনটোক ৰাতিপুৱা উঠিলো। কামত গলো আহিলো দুপৰীয়া তাৰপিছত আকৌ মোৰ এটা বস্তু আনিব জব দলগীয়া আছিলে। আকৌ এবাৰ মই কামত যাব লগা হ'ল। চলো যায়ক ন আহ
আহ এনে আৰু কিবা কিবি কৰিলো ঘৰত আছে গোটেই দিন কাম চাম কৰিলো পিছত আকৌ কম্পিউটাৰ ক্লাছত ত যাওঁ যে কম্পিউটাৰ ক্লাছ কৰিলো
অ'।
এইবোৰেই আৰু
অ' ভালেই হৈছে
উম
তোমাৰ এনে কি কিবা বিশেষ বস্তুত ইণ্টাৰেষ্ট আছে নে যোনটো যিটোত তুমি নিজৰ। পৰিচয়টো দাঙি ধৰিব খোজা।
তেনেকুৱাতটো একো নাই
অ' মই এবাৰ আহ তোমাৰ লগত কথা প গম পাইছিলো তুমি বেংকিং চেক্টৰৰ ফালে বেছি আগ্ৰহ।
হয়। মই বেংকিংৰ হে মানে কোৰ্চ টো লৈছোঁ অলপমান আগ্ৰহ আছে সেইটো। তাৰ কাৰণে সেইটোত মই কৰ্চটো লৈছো এতিয়া সেইটো কৰি আছো।
অ' কেনে পাইছা পৰ্চটো কৰি?
ভালে পাইছো যিকেইটা কৰি আছো বুজি পাইছো। ময়ো মানে তোমাৰ নিচিনা ইংলিছ টো অকমান টান পাইছো।
অ'।
মানে ইংলিছতটো কি হৈছে যে মানে আমি যিবিলাক আগতে পঢ়িছিলো নওন, প্ৰণন, ডিগ্ৰী এইবোৰ পঢ়িছিলো সেইবোৰ মানে পাহৰিছো বস্তুবলাক কি আছিলে। ত, মানে যে যেতিয়া এটা তাতে বুজাই তেতিয়া বুজোৱাৰ সময়তো সেইবিলাক চব আহে আহোতে মানে আকৌ সেই বস্তুতটো ধৰা নওন, প্ৰনাওন আকৌ এইবিলাক আকৌ বুজিব লাগে। বছিক খিনি আকৌ লাগে। ত' মানে অকমান দিগদাৰ হৈ আছে এতিয়া মানে মোৰ ভালকে টেন্সটো চাব লাগিব ডিগ্ৰীটো চাব লাগিব। নাওন, প্ৰণয়ন চাব লাগিব। মানে ফাৰ্ষ্ষ্টৰ পৰা যিবিলাক আছে পেচিভ ভইচ, এক্টিভ ভইচ এইবিলাক গোটেই চাব লাগিব। চালেহে মানে মই বস্তুবিলাক সেইফালৰ পৰা ক্লিয়াৰ হৈ আহিলেহে ইয়াতে মানে মই পাৰিম।
অ' মানে আমি ইংৰাজী মাধ্যয়মৰ পাঠ্যক্ৰম নপঢ়াৰ বাবে আহ ইংৰাজী মাধ্্যমৰ বিদ্য়ালয়ত নপঢ়াৰ বাবে আমাৰ এইখিনি অসুবিধা হয়
উম হয় ঠিকেই কৈছে।
যদিহে আমি। সৰুৰে পৰা ইংৰাজী মাধ্্যয়মৰ বিদ্য়ালয় পাঠ্যক্ৰম বিলাক। আহ পঢ়ি আহিলো হয় আমাৰ এই অসুবিধাতটো নহলে হয়।
উম হয় ঠিকেই কৈছ।
তথাপিও বৰ্তমান আমাৰ তাত বহুত সময় আছে আমি আমাৰ কৰ্ম দক্ষতা হয়।
ছাৰজনে কৰায় সেই ছাৰজনে কৈছে যে যদিও মানে আমি বেছিকখিনি পাহৰিছোঁ। তথাপি মানে আমি যিবিলাক ছাৰজনে কৰাই আছে এইবিলাক কৰোতে কৰোতে আমি মানে আহি যাব আমাৰ নলেজ এটা আহি যাব বা কিন্তু মানে হেৰি ধৰা মানে সদায় কৰি থাকিব লাগিব। তেতিয়া পাৰি যাম
অ' ঠিকে।
উম আৰু বাকী বিলাক যিবিলাক কৰাই আছে সেইবিলাক মই, পাৰিছো সেইবিলাক বুজিও পাইছো ধুনীয়াকে, অ' অকমান ইংৰাজীতো অকমান মানে হেৰি হৈছে। ত চাব লাগিব
অ'
উম তমাৰ এ এটা মেকুৰী আছে ন'
উম।
উম কৰৰুটো পিছত কি কৰি আছে এতিয়া
মে কৰিটো পুবেছ মোৰছাৰতে অ' কথা পাতি আছো মোৰ মুখৰ ফালে চাই আছে
আহ
চাগাল নাই,
চ নাই খোৱা
অ' অ' অ' চাহ খাব লাগে চাহ খালে
নাই মানে মই হেৰি চাহ খোৱা নাই মানে কফি খাইছো।
অ।
সেইকাৰণে তুমি খালা চাহ?
অ মই খালো। মই লাল চাহ খলো।
উম। ভালে লাল চাহ খাৱ লাগে আচলতে
হয়, হয়।
আমিতো গাখীৰ চাহ খালোঁ ভাল নহয় এইবোৰ
উম, লাল চাহ খালেহে চাহৰ যোনটো ঔষধি গুণ সেইটো ওলাই পৰে গাখীৰ চাহত সেইটো প্ৰতিগন্তু থাকে কিন্তু থাৰ্টি পাৰ্চেন্ট লকে আহ ত্ৰিশ শতাংশলৈকে ৰাখ পাই।
হয়, পিছে তুমি কাম কৰি আছা, পঢ়িও আছা, কষ্ট লাগে চাগে ন।
কষ্ট নালাগে মোৰ আৰু। ভালহে লাগে নিজৰ জীৱনটোক লৈ কিনে ইমান খিনি কৰা।
সময়টো তো মিলাব পাৰো ন।
সময় মিলি। যায়ই বহুত ধুনীয়াকৈ মিলে সকলো। চলি যায় কিন্তু কেতিয়াবা অলপ লাগে যে অলপ। সময় ৰখিব লাগে এতিয়া ৰখি দিওঁ।
উম। আৰু পিছত তুমি হেৰি অ আজিকালিতো ডিগ্ৰী চাৰি বছৰ হ'ল। পিছে তুমি ডিগ্ৰী টো কেইবছৰ কৰিবা চাৰি বছৰ কৰিবা নে তিন বছৰ? ওচ কৰি থৈ দিবা।
মই চাৰি বছৰে কৰিম নহলে যিসকলে চাৰি বছৰ কৰিব। সিহঁতৰ যোনটো সিহঁতৰ যিটো মূল্য়বান। মূল্য আমাতকৈ বাঢ়ি যাব কাৰণ আমি তিন বছৰ গৈ থৈ দিম কৰবাত যদি আমি আমাৰ পৰ্বৰ কাৰনে যাওঁ তেতিয়া আমাক ক'ব যে তোমালোকেচোন অকল তিনি বোচৰহে কৰিছা। আমাৰ তাত এমপ্লয় এইবলাক চাৰি বছৰ কৰি আছে কৰি কিনে আমাৰ তাতে আবেদন। দি আছে সেইবাবে চাৰি বছৰ কৰি থলে মোৰ হিচাপে ভাল হ'ব।
অ মইয়ো ভাবিছো যে মই। আৰু চাৰি বছৰে কৰো চাৰি বছৰ কৰিলে ভাল হ'ব।
হয় চাৰি বছৰ কৰি দলে ধৰা। এটা আমাৰ অ অধিক সুযোগ থাকিব কিবা এটা। সুযোগ পাব লাগে
উম ঠিক কৈছা। দিয়া নহলে। তুমি হেৰি কৰা মইো অকমান পঢ়ো। ঠিক আছে অ।